আহ কি কৰিছা?
অ আছোঁ আছোঁ। তুমি কোৱা?
অ মইও এনে আছো ভাবিলো এটা কল- গুৰুত্বপূৰ্ণ কথা তোমাৰ লগত আজি আলোচনা কৰোঁ।
চা কিনো বাৰু?
অ মানে আজি মই এটা বিষয় ভাবি আছিলোঁ। আমাৰ নিচিনা ছোৱালী আৰু নাৰী বিলাক- নিজৰ অধিকাৰ আৰু আইনবিলাক অলপ হ'লেও জানিব দৰকাৰ বহুত মানুহ নাজানাৰ বাবে অসুবিধাত পৰে।
হয় হয় সেইটো হয় কিন্তু, মই সঁচাইে ক'লে বহুত বেছি ইমান নাজানো কি আইন জানিব লাগে?
মই যিমান বুজিছো প্ৰথমে নিজৰ সুৰক্ষাৰ বাবে কিছু আইন জানিব খুব দৰকাৰ। যদি কোনোবাই ছোৱালীক ৰাস্তাত বিৰক্ত কৰে, বেয়া কথা কয় বা ভয় লগোৱা ব্যৱহাৰ কৰে তেতিয়া তাৰ বিৰুদ্ধে- অন্যৰ সাহায্য ল'বলৈ উপায় আছে।
উম হয় নেকি কিন্তু বহু সময় দেখোন এনেকে মানুহৰ ভয়ৰ বাবে কথা নকয়ে দেখোন।
সেইটো হয় কিন্তু ভয় খাই, চুপ থাকিলে কেতিয়াবা অসুবিধা আৰু বাঢ়ি যায়। তাৰ বাবে নিজৰ লগৰ মানুহ পৰিবাৰ বা পুলিচৰ সাহাৰ্য ল'বলৈ চেষ্টা কৰিব লাগে।
সেইটো হয় বাৰু মই দেখিছোঁ মই জানা। শুনা এনেকে ছোৱালীও বহুতে মানে ভয়- খায় সেনেকৈ তাৰপিছত ভাবে যে- মানুহে কি ক'ব? তাৰপিছত মোৰ পৰিয়ালে জানিলে কি ক'ব বহুত কথা থাকে সেই বুলি ভাব বি সিহঁতে ইমান মানে নাভা মানে নকৰে সেইটোৰ প্ৰতি মানে নকৰে একো বস্তু।
হয় বহুতে ভয় খাই নকৰে এনেকুৱা কিন্তু নিজৰ সুৰক্ষা বেছি গুৰুত্বপূৰ্ণ আৰু এটা কথা যদি কোনোবাই ছোৱালীক জোৰ কৰি কিবা কৰিবলৈ কয় বা তাইৰ ইচ্ছাৰ বিৰুদ্ধে বিৰুদ্ধে ব্যৱহাৰ কৰে তাৰ বিৰুদ্ধেও আইন আছে।
এইটো শুনিলে ভাল লাগে কিন্তু মানে ইয়াৰে আইন আছে কিন্তু সেই ন মানে বহুত মানুহে সেই প্ৰতি নাজানে নে যে এনেকুৱা আইন আছে সিহঁতে সমাজৰ কথা ভাবি চালে মানে বস্তুটো দবাই থৈ দিয়ে আৰু গোপনে বস্তুটো হৈ যায় মানে সেনেকেই থাকি যায়।
উম ঠিকেই কৈছা আৰু ঘৰতো যদি কোনোবাই নাৰীৰ ওপৰত হিংসা কৰে বেয়া ব্যৱহাৰ কৰে তাৰ বিৰুদ্ধেও আইন আছে কেৱল মনে মনে থাকিব লাগে এনেকুৱা নহয়।
উম হম সেইটো হয় বহুতৰ এনেকুৱা দেখিছো যে মানে কেতিয়াবা মানুহে মানে ভাবে যে ঘৰৰ কথা ঘৰত থাকিলে ভাল বাহিৰত যদি ওলাই যায় তেতিয়াহ'লে আৰু দিগদাৰী হয় ন। মানে সেইটো বুলি ভাবি আৰু ভিতৰতে থাকে আনকি আমাৰ নিজৰ ঘৰটো সেইটোয়ে হয় বহুত কথাত মানে এনে বা হয় য'ত মানে বস্তুটো ঘৰতে থৈ দিয়ে সেই বাহিৰত কেতিয়াও যাবই নিদিয়ে ভয়ত মানে সংসাৰ সমাজে কি কব বুলি
উম আজিকালি এনেকুৱা বহু হোৱা দেখা যায় কিন্তু মই ভাবো যদি কোনোবাই কোনোবাৰ ওপৰত অন্যায় হয় তেতিয়া সহায় লব দৰকাৰ আৰু ছোৱালী বিলাকে পঢ়াৰ অধিকাৰ আছে কাম কৰাৰ অধিকাৰ আছে নিজৰ মত প্ৰকাশ কৰাৰো অধিকাৰ আছে।
হ সেইটো হয় এতিয়া ছোৱালী বিলাকে বহু জেগাত আগুৱাইছেও আগতকৈ কিন্তু নিজৰ অধিকাৰ নাজানি জানিলে অসুবিধা হয়।
উম সেইটোৱে মানে উম আৰু যদি কোনোবাই কামৰ জেগাত বেয়া ব্যৱহাৰ কৰে বা অসুবিধাত পেলাই তাৰ বাবেও নিয়ম আছে বুলি মই শুনিছোঁ।
এইটো মই আগতে ঠিকমতে নাজানিছিলোঁ ইমান
ময়ো সকলো নাজানো অ আছো আছো মই সকলো নাজানো কিন্তু অলপ হ'লেও জানিবলৈ ট্ৰাই কৰোঁ চেষ্টা কৰোঁ কাৰণ যদি নিজৰ অধিকাৰ নাজানে তেতিয়া নিজক। ৰক্ষা কৰিব অসুবিধা হয়।
উম হুম এইটো কথা হয়। ময়ো ভাবোঁ এনে কথা বিদ্যালয় বা বিশ্ববিদ্যালয় এনেকৈ অঁ বেছি বহুত ভাল হেল্ল হৈ আছে অলপ।
অ তুমি অ হেৰি বেলেগ শব্দ শুনিছানেকি?
অঁ মানে বাহিৰৰ শব্দ আৰু মানুহৰ শব্দ অলপ শুনি আছোঁ।
অঁ অঁ এতিয়া ঠিকে আছেনে?
উম ঠিকেই আছে কোনোবাই শুহোৰাই আছে।
অ হেৰি আমাৰ এই।
অঁ অঁ সেয়ে মানে এই মই মানে ভাবোঁ এইবোৰ বিশ্ববিদ্যালয়
অঁ আছোঁ আছোঁ।
অঁ সেয়ে মানে এইবোৰ বস্তু বিশ্ববিদ্যালয় বিদ্যালয়বোৰত শিকাব লাগে শিকি শিকালেহে মানে ল'ৰা ছোৱালীবোৰে মানে ছোৱালীবোৰেতো জানিব দৰকাৰ হয়েই কিন্তু ল'ৰাবোৰেও জানা দৰকাৰ যাতে সিহঁতে সহায় কৰিব পাৰে বা নিজেও অলপ জানিব পাৰে সমাজৰ কথা যে কি কি আইন আছে বা নিজৰ ভণ্টি মা সিহঁতকো সহায় কৰিব পাৰে এই আইনটো জানি পিনে
উম ঠিকেই কৈছা যদি আগৰ পৰাই জনা হয়, তেতিয়া ছোৱালীবিলাকে বেছি সচেতন হ'ব আৰু ভয় কমিব।
উম উম সেইটো হয় আৰু মানে আইনবোৰ আমি নাজানাৰ বিষ নাজানাৰ কাৰণ মই ভাবো সেই এটাই সমাজৰ কথাই ভাবা যায় থাকে ন ত' যদি আমি ভাবোঁ যে আমি কিবা কৰিব পাৰোঁ কিবা অন্যায় হৈছে তাৰে বিষয়ে কিবা কৰিম বুলি ভাবিছোঁ। তেতিয়া হ'লেহে আমি কৰ'বাত যাওঁ জনা শুনা মানুহৰ ঘৰত বা মানে কি কয়? পুলিচ থানাত তাতে যাওঁ তাতে যাই পিনে আমি এইবোৰ আইনৰ কথা শিক্ষিত হওঁ যদি আমি কেতিয়াও নাযাওঁৱে ঘৰতে সোমাই থৈ দিওঁ ঘৰৰ কথা ঘৰতে থৈ দিওঁ তেতিয়াহ'লে শিকিব নোৱাৰি সেইকাৰণে মানুহ এতিয়া কোনোবাই সেনেকে পুলিচ ষ্টেচনত গলে শিক্ষিত হলে তাৰপিছত বেলেগকো তেতিয়া শিক্ষা দিব পাৰে কিন্তু চবেই ভয়ত ঘৰতে থাকে আৰু পুলিচ ষ্টেচনতো মানে কেতিয়াবা হয়। যে কিছুমান বেয়া পুলিচ থাকে ত' সেইবোৰৰ কাৰণেও ভয় খাই ফালে মানুহে পুলিচ ষ্টেচনতো নাযায়।
উম ঠিকেই কৈছা আৰু কিন্তু আজিকালি মই অলপ সলনি হোৱা দেখিছো আহ পুলিচসকল আগতে হয়তো উম। তেওঁলোকক মানে পইচাৰ জোৰৰত কিছুমান শক্তিশালী মানুহে দবাই দিছিলে কিন্তু এতিয়া পুলিচ সকলো বহুতখিনি নিয়মতে চলে যিহেতু তেওঁলোকে নিয়মতে নচলিলে মানে আমি সহায় নাপামেই আৰু আমাক সহায় কৰা তেওঁ তেওঁলোকেই যি
হম সেইটোও হয় পিছে কাৰণ সিহঁতে সহায় নকৰিলে আৰু কাৰ তাত যাম বেলেগ মানুহকো ইমান আমি অনবৰতে যাই ফালে নিজৰ ক কথা এনেকে ইমানকৈ লাভ নাই কাৰণ সিহঁতে আ একো সিমান আইন ক্ষেত্ৰত আইন লৈ ফালে এক কৰিব নোৱাৰে আহিব পাৰে ক'ব পাৰে দুটামান কথা কৈ পেলায় গুচি যাব সেইখিনিয়ে কৰিব পাৰে সহায় কৰিব গ'লেতো পুলিচৰ তাত যাবই লাগিব সেইটোও এটা কথা।
উম সেইটোৱে আৰু হলেও আশা কৰোঁ যাতে সকলো বোৰ পুলিছেই মানে নিয়মতে চলা হয় যাতে পইচা উসাবিদৰ যাতে মানুহ নাথাকেই কাৰণ সেনেকুৱা মানুহ থাকিলে আমি আমাৰ লগত ভাল নহব যদি আমি কেতিয়াবা আহ কিবা বিপদত পো আৰু যদি আমাৰ বিপক্ষে শক্তিশালী মানুহ ম থাকে
উম তাচত
উম
সুৰে সুৰে যদি নাৰীবোৰক এইবোৰ বস্তু শিকিবৰ কাৰণে উৎসাহিত কৰে মোৰ মতে তেতিয়াহে বেছি ভাল হৈ চব বস্তু আইন মানে গম পাব কাৰণ এতিয়াও যিহেতু বহু ঘৰত মই দেখিছোঁ য'ত মানে পুৰুষবোৰে ইমান মানে এইবোৰত গুৰুত্ব নিদিয়ে আৰু বেলেগকো গুৰুত্ব দিব নিদিয়ে সেইকাৰণেও এইটো কাৰণত বহুতে নাজানে এইবোৰ আইন
হয় তুমি ঠিকেই কৈছা পুৰুষসকলো আমাক সহযোগ কৰাটো বহুতেই বেছি দৰকাৰ যিহেতু আমি প্ৰায়ভাগ দেখিছোৱে পুৰুষসকল মানে অহ নিজক অহ ছোৱালীবোৰতকে মহিলা মানুহতকে নিজক উচ্চ ভাৱে উম নি নিজৰ কৰ্মত কৰ্মটো সদায় ঠিক ভাৱে
উম
তাকে যিও কৰে ছোৱালী মহিলাসকলে যিও কৰে তেওঁলোকৰ মানে কথাবোৰ বেয়াও বুলি কৈ দিয়ে আৰু তেওঁলোকৰ চৰিত্ৰত ধৰি কথা ক'ব ধৰা
সেই সেইটোৱে আৰু বাকী আজি এইটো কথা পাতি বৰ ভাল লাগিলে আচলতে বহুত গুৰুত্ব গুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ আলোচনাই আছিল
উম ঠিকেই কৈছা আমাৰ নিচিনা চব ছোৱালী সকলো ছোৱালী মহিলাই এই কথাটোৰ ওপৰত ভালদৰে নিজৰ জ্ঞানটো হোৱাটো ভাল যিহেতু কেতিয়া কাৰ বিপদ আহে কোনো ক'ব নোৱাৰে
ঠিক ঠিক ম বাৰু বহুত ভাল লাগিল কথা পাতি এই এতিয়া অলপমান মই ক'বাত যাব আছিলে মানে মই আৰু আলোচনা কৰিম পাছলৈ
ঠিক আছে এনেকুৱা আলোচনা আৰু কৰিম যাতে আমাৰ জ্ঞানো হয় আৰু আমি নিজৰ সুৰক্ষাৰ কাৰণেও কিবা পদক্ষেপ ল'ব পাৰোঁ
হয় হয় দিয়া
উম উম দিয়া